হেল্ল' আহ
অ' শুনিছা
অ' শুনিছো দিয়ক।
কি কৰি আছা?
এনে আছিলো। আপুনি?
অ' মই এনে আছো তোমাৰ। কিনো কৰিম ন।
অ' অ' ভালেই দিয়ক। ভাত পানী?
অ' মই
অ'
তুমি
মইয়ো খালো দিয়ক আজিকালি স্পৰ্টচ বোৰ খেলিছে নে নাই?
অ' মই তোমাৰ স্পৰ্টচ বোৰ খেলি আছো। কিন্তু মানে মই আগতে তোমাৰ স্কুলৰ ফালৰ পৰা লৈ গৈছিল ন এনেকুৱা টিম বনাই। যেনে ফুটবল ক্ৰিকেট তেতিয়া খেলিছিলো এতিয়া মানে খেলা হ'লো। এতিয়া মানে না ক আমাৰ কলেজত মানে ইমান সৰ্ এ মানে চবে ফকাচ নকৰে মানে। আমাৰ কলেজো মানে এ বে মানে পুৰা মানে পঢ়া লিখা হয়। কিন্তু স্পৰ্টছত কোনো ইমান ধ্যানে নিদিয়ে জানা।
অ' অ' বুজিছো বুজিছো।
সেইটোৱেই মানে
আপুিতো স্পৰ্টছ খেলি থাকে ন? আপুনি স্পৰ্ট খেলি থাকিব লাগে এনেকে স্পৰ্টচ খেলি থাকিলে ভাল আৰু আপোনাৰ কাৰণেও
সেইটোয়েতো ন
অ' আপুনিটো ফুটবল খেলিছিল ন স্পৰ্টছত? ফুটবল ফুটবল আপুনিতো ফুটবল খেলিছিলে ন। ফুটবল, বাস্কেটবল।
দেই মোৰ দিনত বহুত খেলিছিলো ফুটবল।
চলিছিলে।
হা।
ভলীবল
ভলীবলতটো খেলা নাই দেই। ভলীবল টো খেলা নাই।
অ' মানে আপুনি স্পৰ্টচত বেছিকে ফুটবল খেলিছিলে।
অ' মই বেছি ফুটবল খেলিছিলো আৰু ক ক্ৰিকেট খেলিছিলো হা আৰু টেনিছ খেলিছিলো আৰু ভলীবলটো মানে অলপ খেলিছিলো মানে ভলীবলৰ টুৰ্ণামেণ্ট যোৱা নাই নহ'লে কিবা কম্পিটিচন হ'লে স্কুলতে মানে মই ভলীবল ত মানে ভালে পাওঁ‌। কিন্তু না ভলীবলতটো মানে ইমান নেখেলো মানে সেইটো ভাল নালাগে ন। চবৰ নি নিজৰ নিজৰ স্পৰ্ট থাকে।
অ' অ' অ' অ' বুজিছো মই। স্পৰ্টচটো খেলি থাকিলে ভাল। মানুহ তুমি নিজে নিজৰ বডিটো ফিট থাকে ন। স্পৰ্ট খেলি থাকিলে ভাল। মই তো বাৰু বাস্কেটবল খেলোঁ‌ ভলীবল খেলোঁ‌। আৰু এইকেটাই খেলো।
বাস্কেটবল আৰু ভলীবল
অঁ মানে মই বাস্কেটবল ভলীবলটো বেছি খেলো আৰু
উম গম পাইছো।
অঁ আজিকাল আজিকালিতো স্পৰ্টছৰ স্পৰ্টচ খেলি খেলি মানে বহুত মানুহে ইণ্টাৰনেচনেল একদম স্পৰ্ট খেলি মেডেল মেডেল আনে ন আমাৰ
অঁ
অঁ সেইটোৱে মানে এতিয়া তুমি যদি ভালকে ফুটবল খেলিব পাৰা সেইটো খেলি থাকিবা তেতিয়া তুমাৰো ভাল হ'ব ইণ্টাৰনেচনেল টুৰ্ণামেন্টত যাব পাৰিবা
সেইটোয়ে ন ইণ্টাৰনেচনেল খেলিব পাৰিম আমি।
অ ইণ্টাৰনেচনেল খেলিলেটো ভাল তোমাৰ তোমাৰ কাট্ৰি নামতটো আহিব ন স্পৰ্ট ছত
আহ অঁ সেইটো গম পাইছো।
আজিকালি স্পৰ্টচ কিন্তু বহুত মানে আগুৱাইছে দেই আগত কৈ আগতে মানে আমাৰ ইণ্ডিয়া ইমান ধ্যান দিয়া নাছিল। স্পৰ্টছত কিন্তু আজিকালিতো স্পৰ্টচত মানে বহুত ধ্যান দিয়া হৈছে ত ভাল। ভালে হৈছে
অ মানে আগতে ভাবি লোৱা মানে আগতে মানে ইমান আমাৰ ইণ্ডিয়াটো মানে ইমান এটা ডেভলপ নাছিলে ন এতিয়া লাহে লাহে ডেভলপ সি হৈ আছে ক্রাঞ্চি টো আমাৰ চো মানে স্পট খিনি এডুকেচন যিয়ে হওক মানে চব চব ডেভলপ হৈ আছে। আৰু আমাৰ কাউন্ট্ৰী তো, সেইটোৱে সেইটোৱে বাকী এনে তুমি কেতিয়াবা স্পৰ্টছ কম্পিটিচন নহলে কিবা টুৰ্নামেন্ট নহলে খেলিছা নে?
অ অ খেলিছো বাৰু মানে আমাৰ। স্কুলৰ পৰা যায় ন খেলিবৰ কাৰণে লৈ যায় এনেকে ইণ্টাৰ স্কুল হয়। সেইবোৰ খেলিছো ক্লাষ্টাৰ খেলিছো।
অ খেলিছা ন?
অ অ
আচ্ছা আচ্ছা গম পাইছো। ঠিকে আছে এনেকে খেলিলে ভাল হ ন মোৰ ভাইটি আছে অ
অ তোমাৰ ভাইটিও স্পৰ্টছ খেলে নেকি?
মোৰ ভাইটি অ মোৰ ভাইটি মানে সি মানে এতিয়া লাহে লাহে শিকিছে মানে তাৰ মানে হৈছে তোমাৰ টেবুল টেনিছ
অ অ অ বুজিছো বুজিছো
অ সেইটোয়ে সি টেবুল টেনিছ খেলে আৰু মানে বহুত মানে তাৰ বয়সত মানে মই জান টেবুল টেনিছৰ টি তো নাজানিছিলো, কিন্তু সি যে তোমাৰ টেবুল টেনিছক মোকে হৰাই দিয়া আৰু এইটো বেলেগ কথা মই খেলিব নাজানো মানে যোন বিলাক বেলেগ প্লেয়াৰছ থাকে ন। যোনবিলাক ভাল খেলে সিঁহতকো হৰাই দিয়ে ভাবাচোন ইমান সৰু
অ যদি সি সৰু পৰাই ভালকে স্পৰ্টচটো খেলিব ফকাচ কৰিছে স্পৰ্টচটো খেলো আৰু স্পৰ্টচ টো খেলি সি বহুত আগুৱাই যাব পাৰে দেই।
সেইটোয়েতো ন স্পৰ্টচটো খেলিলে ভালো তোমাৰ।
কালি তুমি এতিয়া যদি ইন্টাৰনেচনেলত তুমি যদি নেশ্যনেল যদি তুমি যদি চেম্পিয়ন পত যোৱা তোমাৰ স্পৰ্টত যদি তুমি ভাল মেডেল আনি দিয়া তেতিয়া তোমাৰ গভমেন্টেটো তোমাক জবো অফাৰ কৰে ন ত এতিয়া জবৰ কাৰণেও ইজি হয় যাব স্পৰ্টটো ললে স্পৰ্ট খেলি থাকিলে।
সেইটোয়ে ভালো লাগে ন এইবিলাক খেলি
এবাৰ এইবোৰ খেলি ভালে লাগে।
উম! বাকী তুমি হেৰি, তোমাৰ যাষ্ট স্পৰ্ট খেলা। কিবা স্পৰ্টৰ লগত কিবা নিউট্ৰিচন এইবিলাক লোৱা নে?
নিউট্ৰিচন বোৰতো নাই। এনে নৰ্মেল আৰু যি ফ্ৰোটচ কিবা কিবি থাকে স্পৰ্টচৰ কাৰণে। অ'! স্পৰ্টচটত ডাইটটো লাগে কিন্তু হা। বডিটো ফিট ৰাখিব মানে, ডাইটও লাগে বাৰু।
অ'! আচ্ছা, আচ্ছা। মানে, ডায়েটত কি লয়?
এ, সেইবোৰে যি থাকে। আমাৰ স্প্ৰউট থাকে। বুট, বুট, জানে ন' বুট। কল। তাৰপিছত, গাখীৰ পনীৰ, চিকেন, এইবোৰে আৰু। বেলেগকে একো ল'ব নালাগে আৰু। স্পৰ্ট পাৰ্চন হয়। স্পৰ্ট পাৰ্চনত তোমাক প্ৰটিনহে লাগে। তোমাক এনাৰ্জি লাগে ষ্টেমিনা লাগে। তোমাক বেলেগ, যেনেকে, জিম কৰোঁতে যি, যি সেনেকে খাই সেনেকা নাখালেও হয় তোমাৰ। বডিটো ফিট ৰাখিলে হয় ন' স্পৰ্টছত। আজিকালি, যিকোনো স্পৰ্টছত ষ্টেমিনা বহুত লাগে কিন্তু দে। মানে, বহুতে ষ্টেমিনা লাগে।
চেংগা লাগে ন'?
অ'! ষ্টেমিনাটো মানে,
ষ্টেমিনাটো হ'ব লাগে বাৰু। ষ্টমিনাটো ইম্পৰ
অ'! সেইটোৱে।
সেইটোৱেটো। বাকী, তুমি কি কোৱা এনে, তোমাৰ বাৰু তুমি যে, বাস্কেটবল খেলা, বাস্কেটবল স্পৰ্টছটোত কিমান প্লেয়াৰছ থাকে?
বাস্কেতবলটোতো আমাৰ পাঁচটা থাকে।
পাঁচটা থাকে ন'। মানে, এনে কিবা যে এক্সট্ৰা
অ'! এক্সট্ৰা অ'! এক্সট্ৰাটো মানে মানে, মানে, পাঁচটা মেইন প্লেয়াৰ থাকে হা। তাৰপিছত এটা মানে, এক্সট্ৰা কাৰনেতো আমাৰ তিনটা নহ'লে, চাৰিটা ৰাখে আৰু। টোটেল দহটা ৰাখিব পাৰে মানে। পাঁচটা যেতিয়া মেইন প্লেয়েৰাচ হ'ব। পাঁচটা আৰু আপোনাৰ এক্সট্ৰা ছয়টা।
আচ্ছা, আচ্ছা, ঠিকে আছে। বাকী, এনে তোমাৰ বাস্কেটবলৰ ডিফেন্স এটেক তেনেকুৱাও হয়নে?
অ'! অ'! সেইবোৰো থাকে, ডিফেন্স থাকে, এটেক কৰিব থাকে। মানে, বাস্কেটবলত ত' ফাউলচ বোৰতো ধৰে বাৰু দেই, মানে, অলপতে ফাউল লাগি যায় বাস্কেটবলৰ কাৰণে।
অলপতে লাগি যায় নেকি?
অ'! কিন্তু তুমি, কিন্তু তোমাৰ যে, স্পৰ্টছ চ' মানে, যদি তুমি, যদি ফকাচ কৰিব বিচাৰা, যেনেকে, তোমাৰ ভাইট যদি ফ'কাচ কৰিব বিচাৰিছে। ত' তাক মানে, চিংগল স্পৰ্টছটো মানে, ফ'কাচ কৰিব দিবা। আৰু চিংগলটো হ'লে মানে, বেছি ভাল আৰু।
আচ্ছা! গম পাইছোঁ।
চিংগলটো তেতিয়া, সি অকলে খেলি গোটেই কৰিব পাৰিব ন' চিংগল স্পৰ্টছটো।
অ'! মানে, চিংগল স্পৰ্টছটো ভালো হয়। মানে, যেনেকুৱা ভাবিলোৱা টিম স্পৰ্টছটো ভাল! ঠিক আছে। কিন্তু মানে, চিংগল স্পৰ্টছটো কি হৈছে মানে, বেলেগে ভুল হ'লে মানে
তোমাৰো বেয়া হৈ যায়। অ'! ত' সেইকাৰণে মানে। গ্ৰুপ স্পৰ্টছটো এইটো এনেকা হৈ যায় কি, যোনটোত তোমাৰ চবে একেলগে মিলি জুলি ভালকে চবে নিজৰ হানড্ৰেদ পাৰ্চেন্ট দিব লাগিব ন'। আৰু এটাই যদি অলপ যদি তাৰ অলপ ডাউন হয় যায়। তেতিয়া, গোটেই কেইটা প্লেয়াৰচৰে হয় যায়। কিন্তু, চিংগল স্পৰ্টছটো কি হ'ব তুমি তুমি অকলে কৰিবা তোমাৰ অকলে কনফিডেন্স আহিব তুমাৰ যদি তুমি নিজৰ হান্ড্ৰেড পাৰ্চেন্ট দিবাটো তোমাৰ ভাল হ'ব ন ত সেইটো চিংগলটো মানে বেছি ভাল আৰু। কম্পিটিচন কিবা কৰিলে চিংগলটো কৰিলে মানে তোমাৰ নিজৰ বেনিফেটচ হয় আৰু। গ্ৰুপ অ গ্ৰুপ স্পৰ্টছটো ভাল বাৰু কিন্তু সেইটো মানে নিজৰ নিজৰ কথা আৰু এতিয়া তোমাৰ ভাইটিয়ে কি কৰিব বিচাৰে ন।
অ একেই হৈছে বাকী ইনে কি তই তোমাৰ মই যে তেনেকে ফুটবলটো খেলো ন এইটো মানে আমাৰ টিম প্লেয়াৰ্চ খিনিও মানে বহুত ভাল ভাল আছে স্পৰ্টছটোত। ঠিক আছে কিন্তু এটাক বলো যে তোমাৰ এনেকে ভাবি লোৱা বল ত তোমাৰ মিডপা ষ্ট্ৰাইকত গৈ আছে হা। গেমৰ ভিতৰতে তেতিয়া মানে কিবা এটা ভুল হলে পুৰা মানে বলটো বেলেগত তাত গুচি যায় ন মানে ট্ৰনফ্ৰছ টো মানে অলপমান ৰিস্কিউ হৈ যায়
সেইটোৱে স্পৰ্টছত মানে টিম স্পৰ্টটো অলপ ৰিস্কি হৈ যায় কিন্তু। টিম স্পৰ্টচত মানে চবে মিলি জুলি থাকিব লাগিব আৰু টিম স্পৰ্টচত তোমাৰ টিম স্পিৰিট টো লাগিবই ন মানে এটাই যদি বেয়া কৰে আৰু বেলেগ টিম কে টিম মেম্বাৰ কেইটাই যদি সেইটো যোনে বেয়া কৰিছে তাৰ ওপৰত যদি গালি বজায় সেইটো ভাল কথা নহয় ন এনেকে মিলি জুলি খেলিব লাগে টিম স্পৰ্টচ ত যোনে মিলি জুলি খেলিব নোৱাৰে সেইটোতো মানে স্পৰ্টচ খেলিবই নালাগে বাৰু সেইণে স্পৰ্টচো মেইন কথাটো হয় মিলি জুলি খেলিবৰ কাৰণে ন একদম ফেৰ হৈ খেলিব লাগে। একদম চিটিং নকৰাকে।
হম হুম সেইটোয়েতো মানে পুৰা গেম বিলাক মানে আজিকালি মানে বহুত আন ফেল হৈছে কিন্তু একো নহয় মানে কোনোবা কোনোবা প্লেয়াৰ্চ আছে যোন বিলাক স্পৰ্টচ খিনি মানে ফেয়াৰলি খেলে আৰু ইনতে একো মানে বেয়া বস্তু নকৰে ন তেনেকুৱা হব লাগে গেম বিলাক।
অ সেইটোয়ে দিয়া তোমাৰ ভাইটিক কবা চিংগাল স্পৰ্টছটো বেছি ফকাছ কৰিব কাৰনে এইবাৰ টেনিছ খেলে ন
অ
টেবুল টেনিছটো বাৰু চিংগল চিংগল ইণ্ডিভিজুৱেল স্পৰ্টছ হয় ন। নেহি ত অকলে টিম টিমটোও থাকে ন ডাবল টেবুল টেনিছো থাকে কিন্তু সি চিংগল খেলে নে ডাবলটো খেলে? অ দিয়া দিয়া তাক কবা নহ'লে চিংগেলটোৱে খেলিব কাৰণে ভালকে সি চিংগলটোক ফকাচ কৰক আৰু মোক জনাবা সি যদি কবাত খেলিব যায়।
হ'ব মই তোমাক জনাম দিয়া।
অ অ অ দিয়া ঠিক আছে বাই বাই।
অ